হেল্ল'
অ কোৱা।
কি কৰি আছা
এয়া কাম বন কৰি আজৰি হৈছো।
ভাত পানী
এয়া কাম বন কৰি ভাত চাত খাই কৰি আজৰি হৈ অলপ ওলাই আহিছোঁ এনে বাটলৈ।
খোজ কাঢ়িছা নেকি
উম। তুমি কি কৰিছা?
মই এই কাপোৰ এযোৰ কৰি আছো কাপোৰ এযোৰ ৰং অ - ফেব্ৰিক কৰি আছো।
অ' কি কটন কাপোৰ?
নহয় এযোৰ অনলাইনত আনিছিলোঁ কাপোৰ এযোৰ।
উ কিমান দি
বেছি দাম নহয় ওঠৰশ ট অ দুশ ট - আঢ়ৈশ টকা।
হম। কিবা খালনে নে নাই।
ভাত খালোঁ। খাই বৈ পেলাই বোলোঁ আৰু কি কৰিম ৰহ বোলো এতিয়া বতৰটো ডাৱৰ সেইকাৰণে বোলো কাপোৰ এযোৰকে কও। সেইকাৰণে বহি লৈ পেলাই কাপোৰ এযোৰকে কৰি আছো। কালি ৰাতি অলপ কৰিলোঁ এলাহ লাগি গিলে শুই থাকিলো। আকৌ এতিয়া উলিয়াই লৈছোঁ কৰিবলে।
ফেৱিক কৰিছা?
অ' ফেৱিক কৰি আছোঁ।
উম।
ফেব্ৰিক কৰি আছোঁ।
অ এনে অৰ্ডাৰ নে এনে ঘৰৰ কাৰণে।
এ কোনোবাই গ্ৰাহক লাগিলে বেছিম। এনেই এইযোৰ কাপোৰ মই যিটো ডিজাইনত কৰিছোঁ মই নিজে পিন্ধিম বুলি কৰিছোঁ।
উম।
নিজে পিন্ধিব মন গৈছে এইটো ডিজাইনৰ বস্তু এই কাপোৰযোৰ।
অ সেইকাৰণে
উম। তাৰপিছত এতিয়া নাই নাই কাপোৰ চিলোৱা নাই। এ ফেৱিক কৰি আছো কাপোৰ চিলোৱা নাই সেইকাৰণে। মই ভাবিছোঁ কি এ ফেবিক। ভাত ভাত। তিহু চব্জি বনালো।। উম। উম। তাৰ পিছত মাছো আছিলে। উম মাছ ভাজি ললো।
অ'।
তাৰপিছত। দালিও আছিলে দালি-দালি বনালো দালি আছে দালি সৈতে খাই দিলো আৰু তেনেকে।
উম, গৰমো পৰিছে আজি বাৰু ইমান গৰম নাই অলপ বতৰটো দাৱৰিয়া।
উম, আজি বতৰ নাই আজি কাম নাই। উম।
এতিয়া বাকী খবৰ খাতি ভালেই আৰু?
খাবৰ খাতি ভালেই। খবৰ খাতি ভালে হৈ থাকে। আৰু মনতো বেয়া হব আৰু কাম কৰি থাকো আৰু বেয়া হ'বনো কেনেকে।
উ, কলৈকো যোৱা নাই নেকি ফুৰিবলে?
ফালে আজি যোৱা নাই আজি। কাম আছে যে আজি নাই সদায় ফুৰিলে কাম খিনি নহব নহয়।
উম,
অ', সেইকাৰণে নাই আজি যোৱা। যাম, সন্ধিয়া সময়ত যাম। অ, স্কুলৰ পৰা আহিলে সন্ধিয়া সময়ত যাম এই বোৱাৰী এজনী কাপোৰ এযোৰ লাগে কাপোৰযোৰ দিব যাম।
অ' নে কোৱা কাপোৰ এনে চিলাব দিয়া কাপোৰ।
কৰা কাপোৰ। কৰিছো চিলাইও একে দহি গুঠি। কৰি দিছো। উম, ত। কাপোৰ তাই পইচ, পইচা দি থৈ গৈছে। সেইদিনা খনি। কিন্তু কাপোৰযোৰ দিয়াগৈ নাই। অকমান কাম আছে, বেছ। টো দি। দিবগৈ লাগিব। এতিয়া ইস্ত্ৰি দিয়াই নাই। ইস্ত্ৰি দিম হে, ইস্তি দি কাপোৰযোৰ হেৰি কৰি পেলাই।
অ',
থৈ আহিব লাগিব। লৈ যাব লৈ যাব দিছিলো, তাই নিনিয়ে মোক। নিজে লৈ যাব লৈছে নিজে বেচিছো যেতিয়া বোলে নিজে দি থৈ আহিব বোলে। এনে।
আহ,
উম, সণে নিজে দিব লাগিব উপায় নাই। তাৰপিছত এতিয়া তুমি কি কৰিবা ৰাস্তাত খোজ কাঢ়িব গৈছা।
এয়া ৰাস্তাত খোজ কাঢ়ি আছো।
আজি ৰ'দ নাই যে ন?
অ ৰদ নাই যে এ ইিমান টোইমে ৰ'ত থাকে খোজ কঢ়িব নোৱাৰি ভাতকেইটা খাই পেলাই গেলো গেঠো লাগে পেটটো খোজকাঢ়ি দিও
উম আজি ৰ'দ নাই যায় সেইকাৰণে এতিয়া খোজ কাঢ়িব পৰা হ'ল উ
তাকে
এতিয়া কি অ
এতিয়া কি ক অ কাম কৰি আছে এতিয়া কামেই কৰি থাকিম আৰু গৰু ছাগলী আহিব এতিয়া কামৰ পৰা আকৌ উঠিবই লাগিব অ হেল্ল'
আহ
অ হে এই পানীৰ চুইচ এটা দিয়া হৈ পানী চুইচটো দিয়া হয় যে বন্ধ কৰিব দিছো ৰ ছোৱালীক
অ পানী ছুইছ
পানীৰ চুইচটো বন্ধ কৰিছো পানী বৈছে মানে
অ
এটা চাবলা পানী মানে পানী টিং এটাত অ টিংটোত ভআব দি থৈ আহিছিলো ভোৱাবলৈ এই দি থৈ আহিছিলো তাৰপিছত তেতিয়া বোলো বন্ধ কৰি দিব দিছো পানী খিনি পৰি থাকিলে এনেই যাবগৈ যে হয়
অ এনেক বন্ধ কৰি থব লাগে
উমকনে এনেই যাব
এনে ৱাটাৰচাপ্লাই পানি কি ভাত পেলাহে দিয়া
ৰাতিবেলাও দিয়ে ৰাতি আগবেলাও দিয়ে কেতিয়াবা কেতিয়াবা ফাটিবেলা দিয়ে কেতিয়াবা নিদিয়ে
কেতিয়াবা নিদিয়ে
অ মনতো আজৰি পালে দিয়ে আজৰি নাপালে দিয়া নে ভাল কাটি পেলাই দিব লাগে কিন্তু পানীতো লাগেই ভাটিবেলাক বোলে ন
উম
উম কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে
অ কেতিয়াবা নিদিয়ে
আহ তেতিয়াবা সেই পানীটো দিলে ধৰি থওঁ আৰু চাৰি পাঁচটিঙ মান ধৰি থৈ দিওঁ আৰু
পিছত কামত আহিব
অ কাপোৰ কানি তিওৱা কৰা বাচন চাচন ধোৱা সেইখিনি কাম হৈ যায় আৰু
অ
তাৰপৰা সেইটো টেং টেংকি এটাও দিয়ে ন আমাৰ ইয়াত টেংকিটো টেংকিতে পানী জমা হৈ থাকে আৰু সেই গা পা ধুবও ভাল হব
উম খাবও পাৰি আৰু পানী
অ ফিল্টাৰ কৰি খাওৱে বাৰু
ভাল পানীয়ে দিয়ে বেয়া পানী নহয় বাৰু
উম ফিল্টাৰ কৰি খাওঁ আমি সেয়া পানী গোটৰ মিটিং অ চিটিং হৈছে নাই
মিটিং আজি নাই পৰহিলৈ আছে মিটিং
অ গোটৰ পইচা কিমানকে উঠাই তাত তোমাৰ
আমাৰ ইয়াত বেছি নহয় হেৰি
আমাৰ ইয়াত এশ দহ। অ এশ টকাকে।
উম
উ আমাৰ ইয়াত এশ টকাকে উঠাই কিন্তু এশ টকাকে উঠালে কিবা এটা ৰয়। কিন্তু এনেই আগতে পঞ্চাশ টকা উঠাই আছিলে এতিয়া মানে এশ টকা উঠাব লৈছে।
পঞ্চাশ টকা আপুনি একো নৰয়
আহ অ অ'ত দিয়া ত'ত দিয়া।
উম আকৌ উচ্চ এনেকে। মানুহ চানুহ ঢুকালে গোটৰৰ মানুহ ঢুকালে মানে খব লব যাব লাগে
আহ
সেইটোতো যায় পইচা।
সেইটোতো সেইটোয়ে নহয় এনে সেইটো কাৰণে নহয় এনে পইচাটো এনে হেৰিতটো যায় নহয় এ গ্ৰাম্য সংগঠনতো দি থিব লাগে যে।
অ গ্ৰাম্যসংগঠনতো দিব লাগে
উম তেনেকেও যায়গৈ পইচা।
সেইকাৰণে এশ টকাকে।
প্ৰতিমাহে পঞ্চাশ টকাকে দিবই লাগে।
অ প্ৰতিমাহে পঞ্চাশ টকা সেইকাৰণে এশ টকাকে উঠাব লাগে আৰু।
উ সঞ্চয় কাৰণে সঞ্চয় হয় সেইটো।
উম নহ'লে সঞ্চয় নহয়।
উ ভগাইছেনে নাই পইচা আগতে।
ভগাইছে আগতে এতিয়া ভগোৱা নাই ভগাব বুলি কৈছে আৰু এমাহৰ পিছত।
অহ
কি কৰে আৰু। মানে আমাৰ গোট উ গোট মানুহ বেছি। বেছি নহয়।
উ বাৰজন থাকে গোট মানুহ।
বাৰ নাই কম আছে।
বাৰজনী আজিকালি চৰকাৰেতো বাৰ জনী দিব দিছে।
নাই আমাৰ ইয়াত কম আছে।
উম নাইগোট মান বাৰজনী হ'বই লাগিব
মানে আছিলে বাৰ জনী আছিলে কিন্তু ওলাই গ'ল মানে। নে
অ বয়সস্থ হ'লে উলিয়াই দিয়ে নহয় অ।
উম
অ বয়স হ'লে উলিয়াই দেই বাৰু
সেয়াই মানে এজনী মানুহ ষাঠি বছৰ ওপৰ। যোৱা কাৰণে
উ ষাঠি বছৰ ওপৰ হলে উলিয়াই দিব লাগে আৰু তেতিয়া তাহাঁতৰ লা অ অ নিজে ওলাই গৈছে অ নিজে ওলাই গলে কবলৈ নাই আৰু
নিজৰ মনত কৰি থাক কি কয়
উঅ
কে আকৌ মানুহ বিচাৰি আছে মানুহ পোৱাই নাই
আজিকালি মানুহ হল নহয় গোটত চব সোময়ে লয় আৰু গাঁৱত ইফালে সিফালে
আৰু এনেও বেছি ভাগ মানে গোটত সোমল ভয় কয় এনে কিহে নাজানো গোটতো নসোমাই
গোটত কিয় ভয়ক গোটত ভাল হে
নাই কিছুমান মানুহ নোসোমায় অকলেও নোসোমাও বুলি কয়
গোটত সোমাব লাগে গোটত লাভ আজিকালি কিমান চৰকাৰে সুবিধাছে গোটৰ মানুহক
বহুত সুবিধা উম এনেইয়া দহ দহ হাজাৰ টকাতো পাইছিলে নাই
পাইছিলো পাইছিলো মই
কিহৰ কাৰণে দিছিলে
এই ছাগলীৰ কাৰণে দিছো মই তাৰ মানুহেৰ আমাৰ ছাগলীয়ে দিছে।
অ' ছাগলীয়ে দিছে।
অ'। ছাগলী গৰু গৰু দিছে। দিছে কম দিছে মুৰ্গী দিছে।
অ' ছাগলী আছেই নে নে কিনিছে?
আছে ছাগলীও আছে আকৌ কিনাও গৈছে বাৰু সেয়া পইচা কিনিব লাগে নহয়। কিনিবলগীয়া হৈছে। এ একে নাইগৈ দহ হাজাৰ টকা। কটে আৰু ঘৰ ঘৰটো মেৰামতি কৰি বনাব, লাগিব চাং বনাই দিব লাগিব পইচা নাটেগৈ
উম নাতিব কি দহ হোজাৰ টকা আজিকালি একোৱেই নহয়।
উম হাজে ছশ ছশ সাতশ যায়গৈ। দুদিন হাজিৰা লগালে এই তিনি চাৰে তিনিশ। ছাগে।
উম দহ হাজাৰ আজিকালি একোৱেই নাই উ হ'ব দিয়ক। হ'ব দিয়া।
উম।